অঁ শুনিছা নে?
অঁ' শুনিছো শুনিছো, কোৱা?
অঁ' কি কৰি আছে পিছে?
মই এনেই আছো দিয়া বহি আছো, তুমি কি কৰি আছা?
মইয়ো এনেই আছো অলপ, এ অকমান- অফিচৰ পৰা আহি অলপ বহিছো, বহি অলপ চাহ পানী খাই এতিয়া অলপ ভাত খাব ওলাইছোঁ আৰু লাহে কৰি অলপ অলপ বল আপোনাৰ খবৰটো লওঁ।
অঁ' পিছে আপোনাৰ খবৰ পাতি ভাল?
অঁ' ভাল ভাল ভাল, অলপ গাটো বেয়া বাৰু।
অঁ।
পিছে আপোনাৰ খবৰ কেনেকুৱা?
মোৰো ভালে দিয়া।
অঁ। পিছে যদি ব্যস্ত নাই অলপ এটা বিষয়ত কথা পাতিম বুলি ভাবিছোঁ আপোনাৰ লগত।
নাই নাই ব্যস্ত নাই দিয়া, কোৱা কি বিষয়ত কথা পাতা?
অঁ' আমি নাৰী শিক্ষাৰ ওপৰতে অলপ কথা পাতো আহকতে।
অঁ, এইটো এটা ভাল বিষয় হয় কিয়নো আজিকালি বৰ্তমান সময়ত- নাৰীবোৰৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু বহুত নাৰী আৰু ইয়াৰপৰিও বহুত নাৰী আছে যিবোৰ শিক্ষা প্ৰাপ্ত শিক্ষা আৰু প্ৰশিক্ষাও নাই শিক্ষা প্ৰাপ্ত হোৱা নাই।
হয়, হয়।
ভাল বিষয় এইটো এটা।
উম। পিছে কওকচোন আপোনাৰ মতে নাৰী শিক্ষা কিয় ইমান গুৰুত্বপূৰ্ণ বুলি ভাবে?
অ', ক'ব গ'লে মোৰ মতে নাৰী শিক্ষা এখন উন্নত আৰু সমাজ গঢ়াত মূল ভিত্তি হয়, মই সেনেদৰে ভাবো।
হয়, হয়।
আৰু শিক্ষিত নাৰীহে নিজৰ অধিকাৰ বুজি পায়। আৰু আত্মনিৰ্ভৰশীলতাও তেওঁলোকৰ বৃদ্ধি হয় তেতিয়া, এই মই ভাবো যে সমাজৰ উন্নয়নৰ ক্ষেত্ৰত নাৰী শিক্ষাটো যথেষ্ট প্ৰয়োজনীয়।
উম, উম। হয়, হয়, ঠিকে কৈছে ঠিকে কৈছে।
পিছে তোমাক এটা কথা সোধোঁ তোমাৰ মতে নাৰী শিক্ষাৰ ফলত পৰিয়ালৰ কি উপকাৰ হয় বুলি ভবা?
অ' এইটো বহুত ভাল প্ৰশ্ন সুধিলে আপুনি, মোৰ মতে শিক্ষিত মাতৃ আৰু সন্তানক ভাল শিক্ষা আৰু সঠিক মূল্যবোধ এটা দিব পাৰে।
নিশ্চয় নিশ্চয়।
আৰু তেওঁৰ লগতে পৰিয়ালৰ স্বাস্থ্য। শিক্ষা আৰু কি কয় আৰ্থিক বিষয়ো সচেতন সচেতন এটা সিদ্ধান্ত এটা ল'ব পাৰে তেওঁলোকে। সচেতন হৈ থাকিব পাৰে।
অ'।
মোৰ মতে ক'বলৈ গ'লে শিক্ষিত নাৰীয়ে এখন সুস্থ আৰু সুখ সুখী পৰিয়ালখন গঢ়ি তোলে আৰু।
কৈছা তুমি।
হয়।
মই তোমাৰ কথাৰ সৈতে মতামত।
হয়, হয়, পিছে আপোনাৰ মতে অতীতত বহু ছোৱালীয়ে শিক্ষা লাভৰ সুযোগ নাপাইছিল। কিয় নাপাইছিল বুলি ভাবে আপুনি?
অ', ক'ব গ'লে মোৰ মতে যিহেতু যিসকল অতীতত বহুত ছোৱালীয়ে শিক্ষা নাপাইছিল। মই সেয়ে ক'ব বিচাৰো যে, তেওঁলোকৰ তেওঁলোকৰ সচেতনতা আৰু সামাজিক সংস্কাৰ আৰু অধিক সমস্যাৰ বাবে ছোৱালীবোৰৰ শিক্ষা লাভ কৰিব নিদিছিল তেতিয়াৰ সময়ত।
অ'।
আৰু কিন্তু বৰ্তমান টাইমৰ পৰিস্থিতিটো বেলেগ, বৰ্তমান বহু ছোৱালীয়ে শিক্ষা লাভ কৰি আহি শিক্ষা লাভ কৰে, আৰু তেওঁলোক ৰ পৰিয়ালৰ মানুহেও ছোৱালীবোৰক শিক্ষা দিবলৈ আগৰ নিচি নিচিনা মানে ভয় নাখাইছিল, বা লাষ্ট মানে তাৰপিছত লাছ লাজৰ বিষয় আছিল না তেতিয়া এতিয়া এতিয়া সেই বস্তুতটো নাই এতিয়া। মানুহবোৰে জানে বুজিই বুজি পোৱা হৈছে।
উম ঠিকেই কৈছা ঠিকেই কৈছা।
পিছে কোৱাচোন তোমাৰ মতে অতীতৰ বহুত ছোৱালীয়ে যিহেতু। শিক্ষা লাভ নাপাইছিল।
উম।
সেয়ে চৰ চৰকাৰে নাৰী শিক্ষাৰ উন্নয়ন কৰিবলৈ কি কি ব্যৱস্থা লোৱা উচিত।
অ মোৰ মতে ছোৱালীৰ বাবে। বৃত্তি বা বিনামূলীয়া শিক্ষা। সুৰক্ষিত বুধি বিদ্যয়ালয় পৰিৱেশ আৰু অধিক সচেতনতা কাৰ্যসূচীৰ ব্যৱস্থা। এটা গ্ৰহণ কৰিব লাগে চৰকাৰে।
অ।
আৰু মোৰ এই মোৰ মতে এই পদক্ষেপ বোৰে নাৰী শিক্ষা। অ নাৰী শিক্ষা বা সকলোকে নাৰীসকলক অধিক আগু আগুৱাই নিব পাৰে বুলি ভাবো মই।
কি কৈছা তুমি। আৰু চৰকাৰে যদি এইবোৰ ব্যৱস্থা কৰে নাৰী শিক্ষাটো অধিকে আগলৈ যাব মই ভাবো।
হয় হয় হয় হয় পিছে। আপোনাৰ মতে ছাত্ৰ ছাত্ৰীসকলে নাৰী শিক্ষাৰ ক্ষেত্ৰত। কি ভূমিকা পালন কৰিব পাৰে বুলি ভাবে আপুনি।
মোৰ মতে সকলোৱে সম সমান শিক্ষাৰ অধিকাৰ আছে বুলি মই ভাবো। আৰু সমাজ এখন ভালদৰে চলিবলৈ হ'লে।
হয়।
আমি ভেদ ভাও কৰিব নালাগে।
হয়।
আৰু লগতে লিংগ ভেদ নকৰি সকলোকে সমান সন্মান আৰু উৎসাহ দিব লাগে। এ মই ভাবো যে যুৱ সমাজে ইতিবাচক পৰিৱৰ্তন আনিব পাৰে।
হয়।
এটো নাৰী শিক্ষা মানে সমাজৰ উন্নতি বুলি মই ভাবো।
উম উম উম। ঠিকে কৈছে।
পিছে কোৱাচোন তোমাৰ মতে নাৰী শিক্ষা এখন দেশৰ উন্নয়নৰ বাবে।
অ মোৰ মতে এখন দেশ তেতিয়াই প্ৰকৃততে উন্নত। ত হ'ব পাৰে যেতিয়া পুৰুষ আৰু নাৰী দুয়ো সমান ভাৱে শিক্ষিত হয়।
অহ।
আৰু শিক্ষিত নাৰীয়ে। সমাজ বা অৰ্থনীতি। আৰু দেশৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা এটা পালন কৰে বুলি মই ভাবো।
অ।
আৰু মই এইটোও ভাবো যে নাৰী শিক্ষা অবিহনে। অ উন্নয়নটো আমাৰ সমাজৰ সম্ভৱ একেবাৰেই নহয়। এইবিলা আমি। দেখাই পাওঁ যিবিলাক দেশত নাৰী শিক্ষা নিদিয়ে সন্মান নিদিয়ে সেই দেশৰ অৱস্থা খুব বেছি ভালো নহয়। সকলোৱে জানে।
অঁ।
শেষত মই এইটোয়ে কওঁ যে নাৰী শিক্ষা দেশৰ উন্নয়নৰ ভেটি হয়। ত' আমি নাৰীক। সন্মানো দিব লাগে আৰু শিক্ষাও দিব লাগে সেইটো আমাৰ চৰকাৰে এনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
নিশ্চয়-নিশ্চয়! তুমি ঠিক কথা কৈছা। আমি নাৰী শিক্ষা দিব লাগে চৰকাৰে কাৰণ যিহেতু নাৰী হক নাৰী আমাৰ দেশৰ এটা প্ৰাণ হয়। সেবাবে সমানভাৱে আমাৰ ল'ৰা হওক, নাৰী হওক বা পুৰুষ হওক সকলোকে চাব লাগে।
হয় হয়। পিছে, তুমি কোৱাচোন? তুম আপোনাৰ মতে শিক্ষিত নাৰীয়ে সমাজলৈ কি অৱদান আগবঢ়াব পাৰে বুলি ভাবে আপুনি?
মোৰ মতে শিক্ষিত নাৰীয়ে শিক্ষক, চিকিৎসক আৰু বিজ্ঞানী আহ আদিৰ বিষয়ে হিচা বিষয়া হিচাপে সমাজত সেৱা কৰিব পাৰে। আৰু লগতে তেওঁলোকে সামাজিক সচেতনতাও বৃদ্ধি কৰিব পাৰে। এ ক'ব গ'লে মৰ মত তে শিক্ষিত নাৰীয়ে সমাজখন আগুৱাই নিয়াত বহুত যথেষ্ট সহায় কৰে বুলি মই ভাবো আৰু।
হয় হয় হয় হয়। ঠিকে-ঠিকে। অ নিঠি আপ, উম।
পিছে কোৱাচোন তোমাৰ মতে নাৰী শিক্ষাৰ ক্ষেত্ৰত আজিও কি কি বাধা আছে বুলি ভাবা?
মোৰ মতে দাদা কিছুমান ঠাইত এতিয়াও ন' দৰিদ্ৰতা সচেতনতাৰ অভাৱ আৰু কিছুমান সামাজিক ধাৰণাই বাধাৰ সৃষ্টি কৰে।
অঁ।
আৰু এই সমস্যাবোৰ দূৰ কৰিবলৈ সকলোৰে সহযোগিতাটোয়ে দৰকাৰ হয়।
নিশ্চয়-নিশ্চয়? নিশ্চয় দৰকাৰ।
আৰু মই এইটোয়ে কওঁ যে প্ৰতিগৰাকী ছোৱালীয়ে শিক্ষাৰ সমান সুযোগটো পোৱা উচিত।
অ, ঠিক কথা কৈছা, মই সে ভাবো, প্ৰতিগৰাকী ছোৱালী শিক্ষাৰুচী তো পৱা যথেষ্ট, গুৰুত্বপূৰ্ণ।
হয় হয় হয়। পিছে- আপোনাৰ মতে অভিভাৱকসকলে কি দায়িত্ব পালন কৰা উচিত এই ক্ষেত্ৰত?
মোৰ মতে অভিভাৱকসকলে ল'ৰা-ছোৱালীক সমান ভাৱে শিক্ষা দিয়াৰ সুযোগ দিব লাগে। আৰু তেওঁলোকে পঢ়া-শুনাৰ বাবেও উৎসাহিত কৰি তেওঁলোকৰ সপোনবোৰ পূৰাণ কৰাত সহায় কৰিব লাগে বুলি মই ভাবো।
হয় হয়।
মই সেয়ে ভাবো যে অভিভাৱকসকলে যদি নিজৰ দায়িত্বতটো পালন কৰে, তেতিয়া ল'ৰা-ছ ছোৱালীবোৰে নিজৰ দায়িত্বটো পালন কৰিব।
উম হুম।
পিছে তোমা পিছে তোমাৰ মতে নাৰী শিক্ষাই পৰিয়ালত কেনেকুৱা পৰিৱৰ্তন আনে বুলি ভাবা?
ই'য়ে মোৰ মতে নাৰীয়ে পৰিয়ালত স্বাস্থ্য বা শিক্ষা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত অধিক গুৰুত্ব দিয়ে।
অঁ।
আৰু মই ভাবো যে ইয়াৰ ফলত পৰিয়াল অধিক সচে- চেতন আৰু সুস্থ হৈ থাকে।
অ'।
আৰু মই ভাবোঁ যে শিক্ষিত মাতৃয়ে ভৱিষ্যত প্ৰজন্মকো সঠিক শিক্ষা দিব।
নিশ্চয় নিশ্চয়।
তেনেকে নিজৰ ল'ৰা ছোৱালীয়ে হওক বা তেওঁলোকক সঠিক সু সঠিক শিক্ষা দিব।
অ-
আৰু এইটোয়ে কওঁ যে নাৰী শিক্ষাটো বহুত দৰকাৰ এখন পৰিয়ালত।
নিশ্চয় নিশ্চয় নিশ্চয় দৰকাৰ হয় নাৰীৰ
হয় পিছে আপুনি ভৱিষ্যতে, নাৰী শিক্ষাৰ উন্নয়নৰ বাবে কি কৰিব বিচাৰে আৰু?
মই ভৱিষয়তে, নাৰী উন্নয়নৰ বাবে সকলোকে সমান শিক্ষাৰ অধিকাৰ অধিকাৰক সন্মান কৰি আহ কৰিম আৰু নাৰী শিক্ষাৰ গুৰুত্বৰ বিষয়ে আনক সচেতন কৰিম বুলি ভাবো। আৰু লগতে সমাজৰ লিংগ সমতা ধাৰণা শক্তিশালী কৰিবলৈ মই চেষ্টা কৰিম।
উম।
এ, মোৰ মতে শিক্ষা সকলোৰে জীৱন সলনি কৰিব পাৰে বুলি মই ভাবো।
হয় হয় হয়। ঠিকে কৈছা ঠিকে কৈছা বহুত গুৰুত্বপূৰ্ণ এইটো, আমাৰ আপোনাৰ কথাটো।
অ', পিছে তুমি সেই বিষয়টোৰ শেষত আৰু কি ক'ব বিচাৰা?
মই এইটো বিষয়ত শেষত এইটোয়ে ক'ব বিচাৰো যে নাৰী শিক্ষা কেৱল এগৰাকী নাৰীৰ উন্নয়ন নহয়
অ।
কিখন পৰিয়াল তেওঁৰ নিজৰ পৰিয়ালটো বা তেওঁৰ- থকা সমাজখন, বা গোটেই দেশ খনৰে উন্নয়নৰ অ উন্নয়ন উন্নয়নত সহায় কৰে।
অ।
আৰু সকলো নাৰীয়ে। সকলো নাৰীয়ে শিক্ষাক সন্মান দিয়াটো উচিত বা গুৰুত্ব দিয়াাতটো উচিত।
অ।
অ', কাৰণ নাৰী-নাৰী শিক্ষা মানে উজ্জ্বল ভৱিষ্যত আমাৰ দেশখনৰ।
অ।
অ', মই এইটোয়ে কওঁ যে শিক্ষিত নাৰীয়ে গোটেই দেশখনকে আৰু শক্তিশালী গঢ়ি, শক্তিশালী কৰি তুলিব পাৰে বুলিয়ে ভাবো আৰু মই।
নিশ্চয় নিশ্চয় ঠিক কথা কৈছা, মই ভাবো যে যে, নাৰী শিক্ষাই আমাৰ উজ্জ্বল ভৱিষ্যতৰ বাবে অতি গুৰুত্বপূৰ্ণ।
হয় হয় হয়।
ঠিক আছে দিয়াতে আজি, তোমাৰ লগত নাৰী শিক্ষাৰ বিষয়ে কথা পাতি বহুত ভাল লাগিল।
হয় হয় হয়, ঠিকে আছে দিয়ক ভাল লাগিল, মোৰ আপোনাৰ লগত কথা পাতি খুব ভাল লাগিল।
অ', আৰু বহুত মই নাৰী শিক্ষা বিষয়ে বহুতো জ্ঞান, লাভ কৰিলো তোমাৰ পৰা।
হয় হয় হয়, মোৰো ভাল লাগিল।
ইয়াতে।
উম।